হেল্ল' অঁ কোৱা?
ছাউণ্ড শুনা পাইছা মোৰ?
অ পাইছোঁ।
অ কি কৰিছা?
মই এনেয়ে বহি আছোঁ।
অও, ক'ত ঘৰ তোমাৰ পিছে?
অ কি কলা?
ঘৰ ক'ত তোমাৰ পিছত?
ঘৰ তেজপুৰ।
তোমাৰ ঘৰ তেজপুৰ নেকি?
অ।
অহ তেজপুৰৰ ক'ত তোমাৰ?
এক্স প্ৰেছ লাই
অ এক্সপ্ৰেছ নাই।
হ
অ চিনি পাইছো, বাকী কি কৰিছা আৰু? আজি কলেজোৱা কলেজো বন্ধই চলি আছে তোমালোকৰ?
অ বন্ধ।
আৰু বাকী কোৱা লা লা লাঞ্চ - চাঞ্চ ক কৰিলা?
নাই কৰা অলপ পিছত কৰিম।
অ ব্ৰেকফাষ্ট কি কৰিলা?
ব্ৰেকফাষ্ট অ হেৰি ৰুটি খাইছিলো।
ব্ৰেকফাষ্ট ৰুটি?
উম কটা খাইছিলো আৰু যাম যে।
কি ক'লা?
এটা খাইছিলো আৰু যেনতেন।
মানে এইটো কি কয় নাই খোৱা - বোৱাৰ ক্ষেত্ৰত মানে ইমান এটা সাচ ভাল নহয় তোমাৰ।
উম
আগৰৰ পৰানে এতিয়া এনেকুৱা ডাইটিং- চাইটিং?
নহয় আগৰ পৰা ন তেনেকুৱা।
অ অ।
মই কলডিং, চিপছ এই চবেই খাওঁ।
উহ, খাব আকৌ নাখালিলে বুলি এনেই কমজৰিহে পাব।
কল্ড ড্ৰিংক, চিপছ খাও নহয়।
বৰ ভাল বস্তু কেইটা নাখালে এনেই কমজৰি। তেতিয়াহে পাব গৈ যাব।
নহয় প্ৰটিন পাই আছে তো কল্ড ড্ৰিংক জোজ খাই আছে নহয়।
উম বহুত প্ৰটিন ন তাত।
তাত বহুত প্ৰটিন।
আজি লাঞ্চৰ কাৰণে কি বনালা?
মাঞ্চ চিকেন বনাইছোঁ।
তুমি বনালা?
অ মই বনিছো।
কি বনালা বুলি ক'লা?
চিকেন মাংস।
বাপৰে!
হয়
দেলি দেখোন চিকেন - চিকেন থাকে।
কি কৈছা?
দেইলিয়ে দেখোন চিকেন - চিকেন চিকেন- চিকেন থাকে।
দেইলি নহয়। আজি কা আজি আনিছোঁ।
অ।
তুমি লাঞ্চ কৰি অ।
মই জাষ্ট লাঞ্চ কৰিলো গৈ মেলি পেলাই এই ক্লাছত আছিলো মই ব্ৰেক দিছে এতিয়া ব্ৰেকত অলপ দেৰি আহিছোঁ। তোমাৰ ৰুমত তাৰপিছত ব্ৰেকটো চেঞ্জ হ'ব। তাৰ পিছত আকৌ মই ৰুমত যাবগে লাগিব। নহ'লে আকৌ ক্লাছ মিছ হৈয়ে যাব।
কেটাৰ পৰা ক্লাচ কৰা?
কি ক'লা?
কেটাৰ পৰা ক্লাছ হয়?
ক্লাছ ৰাতিপুৱা চাৰে ন'টাৰ পৰা ষ্টাৰ্ট হয়।
অ, ব্ৰেক তে এবাৰেই পোৱা নেকি?
ব্ৰেক টাইম অ, এবাৰেই দিয়ে গৈ পেলে লাঞ্চৰ কাৰণে আৰু।
একঘণ্টা আ নাখে?
এঘন্টা হ এঘন্টা অ, এঘণ্টাই ক'ব পাৰি ন' আকৌ যাব মেলিব লাগে গৈ পেলে নহ হয় আকৌ কলেজত যাব মেলিব লাগে সেই তাতো টাইম গুচি যায়।
এইটো হেইটো।
কলেজ- চলেজ পি জি চিজি সেই এইবলাকে অলপ দিগদাৰ হৈ যায়।
ঘৰত থকা ৰুমৰ পৰা কলেজটো অলপ দূৰ নেকি?
উম, নহয় মানে দাং কেম্পাচটো ডাঙৰ হৈ গৈ পেলাই নহয়। আকৌ মানে খোজ কাঢ়ি পেলাই যাব লাগে আৰু মই বাইক চাইক আনা নাই।
আচ্ছা।
সেইকাৰণে খোজকাঢ়ি কলেজ যাওঁতে মেনিতে তেতিয়া দেৰি হৈ যায় আৰু।
উম,
উম, তেতিয়া বহুত অশান্তি লাগি গৈছে মানে খোজ চোজ কাঢ়া গাটো অলপ জ্বৰ-জ্বৰ হৈছে কেনে গ'ম পালা?
ছেম থি
চৰ্থি
অ, আৱাজত গম পাইছাঁ? উম, আৰু বাকী কোৱা?
এতিয়া আকৌ কি ক্লাছ আছে?
এতিয়া আকৌ মানে এইফালে ষ্টাৰ্ট হৈছে এতিয়া লেব ক্লাছ আছে পিছবেলা লেব ক্লাছ থাকে। আগবেলা থিঅৰি ক্লাচেছ পুৰা কমপ্লিট হৈ যায় পিছবেলা যি ক্লাছ চব লেব।
কেটা আছে এতিয়া আৰু?
এটাই আছে লেব সেই লেবটো হ'ব গৈ মেলি পেলাই এয়া তোমাৰ ইয়ালৈকে থাকিব গৈ পেলাই চাৰি চাৰিটালেকে থাকিব লেব চাৰে চাৰিটা পাঁচটা বজাব উম। চাৰে চাৰিটা পাঁচটা বজাই দিলে কি এটিয়ালে কমপ্লিট নহ'ব নিদিব নহয়।
আমাৰ চাৰিটালৈকে লাষ্ট ক্লাছ থাকে।
তোমালোকৰ?
উম,
কলেজ -চলেজ সেইবিলাক অলপ ভাল হয় ইউনিভাৰ্চিটি -চিনিউভাৰ্চিটি বিলাকত গৈ পেলাই বহুত প্ৰব্লেম। ধৰা কলেজ আকৌ টিচাৰ্ছ বিলাকো ঘৰত যাবা থাকে না ইউনিভাৰ্চিটিনো কিনো কৰিব।
এ তেহেন্তে গৈয়ে থাকে- গৈয়ে থাকে আহি থাকে।
কি ক'লা?
মেম, ছাৰ হতে গৈয়ে থাকে আহি থাকে বাহিৰত।
আৰু আমাৰ এবাৰ সোমাই গ'লে আৰু নোলায় আৰু সিহঁতকেইটাও থাকি যে। সিহঁতকেইটাৰ ক্লাছ- চিলাচ নগলে বৰ খাই যায় যাই আৰু ডেইলি ক্লাছ হয়। আৰু প্ৰাইভেটত মানে অসুবিধা কি হয় জানা? মাষ্টৰবিলাকো ডেইলি আহে নহ'লে মাষ্টৰবিলাকৰ চেলেৰি কাট খাই যায়।
অ, আমাৰোতো ধেইলি আহে। আমাৰো ডেইলি আহে।
তোমালোকৰো।
উম হয়,
উ কি এক আৰু ডেইলি তুমি চাওচোন ডেইলি ক্লাছ কৰিবলে একদমেই মন নাযায়।
মতটো মানে একদম আমনি লাগি যায় আমাৰ ক্লাছ বাপৰে বাপ অশান্তি পাই যায়।
ইমান ক্লাছ ইমান ক্লাছ ৰেগুলাৰ ক্লাছ কোনে কৰিব পাৰিব ইমান গাল, কিবা লাগি যায় আৰু
উ মইতো বেগৰ ভিতৰত মোবাইল চাই থাকো।
বেক চাইডে বহি পেলাই মই সেইটোৱে কৰো বেক চাইডে বহি পেলিনে গেম চ চাব চাব, গেম চেমবিলাক খেলি থাকো সেই গেমটো ক্লাছৰ টাইমত খেলি, সেই গেমটো ক্লাছৰ ক্লাছৰ টাইম খেলিবলৈ বেয়া মজা।
অ
আৰামছে বহি থাকো বহি পেলাই মোবাইল চোবাইল চাই থাকো গৈ পেলাই হৈ যায় টাইম পাছ।
তেন্তে কৈয়ে থাকে কৈয়ে থাকে একদম মনটো বেয়া হৈ যায়।
কি ক'লা।
মেম হেতে ইমান মানে বুজাই থাকে ন মূখটো বেয়াই হৈ যায়।
অ তো আধা আধা খুপা বস্তু বুজাই নাজায় নিচিনাই লাগে এনেকা টাইপ হেতি ভাবে যেন আমি একোৱে নাজানো কিছুমান মাষ্টৰ,
অ আকৌ পতকে কৈচন সুধি, পেলাই। ফতকে কুৱেশন কৰি পেলাই যে,
অ আকৌ চেচনেলটো আকৌ চেচনেল চেচনেল থাকেই গৈ পেলাই। ফটকে পাতিল। ক'ৰ পৰা কি কি পাতেগৈ নহয় কলেজ চলেজৰ বস্তু বৰ অশান্তি পাওঁ।
কিন্ত ভাবুগ পাকি যে নোকখৰটো নেমেই লুঙে, ঘৰত কিমান দিন ৰাখিব ঘৰৰ পৰা লাঠ মাৰিব, সেইবিলাক ভয়ে ভাই মটিভেশচন লৈ লৈও পঢ়ো। উপায় নাই তোমালোকৰ ভাল আকৌ ছোৱালী বিলাকৰ গৈ পেলাই ঘৰত থকা মেলা। ইমান অসুবিধা নাই লৰাবিলাকৰহে। ছোৱালী জন্ম হলেই ভাল আছিলে কেতিয়া কেতিয়াবা লাগে। ছোৱালী বিলাকো ইমান ইজি নহয় বাৰু ছোৱালী বিলাকৰ থাকে ঘৰৰ কাম চাম ঘৰৰ বস্তু চষ্টো মেইনটেইন কৰিব, থাকে কিন্তু ল'ৰা মানুহৰ বাহিৰা চব চাইদ গৈ পেলাই লৰাবিলাকে মেইটেইন কৰিব লাগে।
নহয়। হেল্ল',
স্বাগতম অ হেল্ল, এতিয়া আহিছে নে।
অ এতিয়া আহিছে মোৰ ছোৱালী বিলাকৰ ইমান ইজি নহয় গৈ পেলাই। ছোৱালী বিলাকৰো ঘৰ চৰ বহুত বস্তু মেইনটেইন কৰি পঠায় কিন্তু বাহিৰা চাইদ। চব লৰা বিলাকৰ।
ছোৱালী মানুহও কৰে এতিয়া।
আজিকালি কৰে বাৰু আজিকালি ইকুৱেলি হৈ আছে চব।
ময়ো এটা পাইছো,
কিন্তু হলেও গৈ পেলাই। এয়া আৰু কিন্তু এইবিলাক পাকঘৰ চাকঘৰৰ কাম ছোৱালী মানুহৰ লাইফ ইমানো ইজি নহয় ছোৱালী মানুহে ল'ৰা মানুহৰ। কিচেন চিচেন একেবাৰে নিশিকিলেও হল হা কিন্তু ছোৱালী মানুহে কিচেনৰ অকমান হলেও কিবা শিকিবই লাগিব।
অ, সেইটোটো হয়।
ল'ৰা মানুহ এতিয়া গৈ ফেমিলি ফাংচন য'তে যাও মিল গৈ পেলাই। খালি এটাই সোধে কথা সুধে যে পিছলৈ কি প্লেন-পিছলৈ কি প্লেন পিছলৈ কি প্লেন? ডিগ্ৰীয়ে কমপ্লিট হোৱাই নাই পিছলৈ প্লেন ভাবি-ভাবিলেই নে
কেতিয়াবা সুধিলে খঙাই যাও মই।
কি কলা?
কেতিয়াবা কোনোবাই সুধিলে পিছৰ কি প্লেন এটা মানু্হ বাৰ বাৰ কলে মোৰ খং উঠি যায়।
অ, তো বৰ অশান্তি লাগে গৈ পেলাই আৰু চবেই খালি এতিয়া একোটাকে কুৱেচণ শুধে। চবেই যেতিয়া এটাই কুৱেশন শুধি থাকে বৰ অশান্তি লাগে ন।
অ, সেইটো
অ, এনেকা টাইপৰ লাগে যেন নিজে একোৱেই কৰা নাই।
ভাবি পোৱা নাই।
একোৱেই কৰা নাই যেন জীৱনত তেনেকা টাইপৰ আহি যায় ফিলটো।
উম,
এদিন জীৱনত কি কৰি আছো গৈ পেলাই মানে নিজকে-নিজে। যিমানে গৈ পেলাই ৰীল ছিল চাই পেলাই কনফিডেন্স আনো। আকৌ নিজকে ডাউন লাগি যায়, ৰিলেটিভ সিহঁতৰ কথা চথা শুনি পেলাই। তাৰছত মাহঁতক আহিবি য পোলে কও মায়ে কয় সিহঁতক কথা চ পাত্তা নিদিবি।
নহয় এনেকৈ ক। আকৌ কেইটামান কথা পাত্তা নিদিকেনে ৰাখিবও নোৱাৰো।
কিছুমান কথা-কিছুমান কথা বহুত বেয়াকৈ গাত লাগি যায়। কিছুমান অলপ গাত লগা এইবিলাক যিবিলাক কয় মেমে
মই কিন্তু শুনাই দিও।
অ, তোমালোকে ছোৱালী মানুহটো পতকে কৈ দিবা পাৰা। আৰু ল'ৰা মানুহ বিলাকৰ মুখখন ইমান নচলেটো।
মই কেতিয়াবা কৈ দিও মানে কেতিয়াবা চুপে থাকো।
কেতিয়া কৈ দিয়াটো ভালো হয় মেমে ইমান কিমান শুনি থাকিবা।
মই ইমানো বেয়াকে নকও মই কও মানে, মই নিজে এতিয়ালৈকে ভাবি পোৱা নাই মই আপোনাক কি কম এনেকুৱা কও।
মানে মিহি-মিহিকৈ ভালকৈ কয় আৰু।
অ',
ভালকৈ কয় মিহি-মিহিকে দিয়া হয়।
সেইতিয়া মানে তাৰো বেয়া নালাগে চাগে, এনেকা কও মানে।
কিন্তু সিহঁতে ভাবিব লাগু কনটা কৰিম মেলিম। কি হিচাপে কৰিম, আমাৰ নিজৰ ওৰতৰতো কি পাৰ হৈ আছে দিনকাল। সেইবিলাকো ভঙিব লাগে সিহঁতে।
অ, তেহেতৰতো ল'ৰা-ছোৱালী আছে ন।
সিহঁতৰ লৰা ছোৱালী ছোৱালী আছে গ সিহঁতেও ভাবো আমাৰ পিছতে কিয় পৰি থাকে। সিহঁত ল'ৰা-ছোৱালীৰ পিছত কি কৰিম? সেইবিলাক নাভাবে? এইবিলাকেই বস্তুবিলাক বৰ অশান্তি লাগি যায়।
আমাৰ কেইটা হব কাৰণে এক্সট্ৰা টাইম থাকে তেহেন্তৰ তাত।
উম-উম। কিন্তু সেইকাৰণে কেতিয়া আমাৰ মাহতেও গৈলে যেতিয়া বেলেগ চেলে সোধে মেলে গৈলে কি কৰিবা মেলিবা। সেই তেতিয়া সুধিব মানা কৰো গল মই কাৰণ আমি যি বস্তুটো ফিল কৰিম, সিহঁতেতো সেইটোৱে ফিল কৰিব।
কি কৈছ?
মানে কৈছো যে আমাৰ গাৰ্জেন নোখোধে আৰু।
অ', অ', নাই সুধিও মানা কৰে আগতে এনেই নকৰ দেই। মোৰ দেউতা মায়েও সুধিছিলে মানে কি কৰিবা মেলিবা কৰি পেলাই বস্তুবিলাক। পিছত মানা কৰিগল এইবিলাক নুসুধে নহয় গৈ এইবিলাক। ল'ৰা ছোৱালীক কোএচন, সিহঁতৰ নিজৰ মনতে কিমান কি চলি থাকে কষ্ট হৈ থাকে, এই তাৰপিছত এতিয়া আস্তে নুশুধা হৈছে আৰু। এইবিলাক সোধা মেলা বৰ কিবা লাগেগে।
এনেও মোক ধুনীয়া কষ্টই চলি থাকে। আৰু আধা খোপাটো গৈ মেলি পেলি লো সেইটো কি কয় নহয় মানে কিবা বেয়া নে বেয়া চেয়া ষ্টেপে লৈ বহে। টেনচন হৈ আছে অ', কিছুমানৰ বেক চেক ক্লীয়েৰ নহয় বে এই আমাৰ ৰিচেন কেচ এটা মানে কলেজত, ল'ৰা এটাৰ মানে বেক চেক ক্লীয়েৰ হোৱা নাছিলে, টিচাৰ্ছ বিলাকে টানা মাৰি থৈ গৈ মেলি কৰি বুলে ল'ৰাটোক গাধাৰ নিচিনা তাৰপিছত আকৌ পেৰেণ্টছে টানা মাৰি থাকে, তাৰপিছত ল'ৰাটো উপায় নেদেখি কৰি মেলি পিলে আ চুইচাইড কৰি দিলে। চুইচাইড কৰি চুইচাইড নোটত
কৰিব লাগে যে।